হেল্ল' অঁ কি কৰিছা
এ আছো ৰ'বা তুমি
এই মই এনে আছো ৰবা বা
মানে কালি কালি মানে এটা কথা হ'ল নহয়
কি কথা বা কোৱাচোন
কালি মানে এজন বন্ধুৱে মোক সুধিছিল আৰু যে আমাৰ অসমৰ ভিতৰত ঘুৰিবলৈ মানে কেনেকুৱা ঠাই আছে বা কোনবোৰ ঠাই আছে ত' তেতিয়া ভাবিলো মই আচলতে মানে অসমখন মানে কিমান ধুনীয়া হয় আৰু মানে মানে কিমান ধুনীয়া ক'বলৈ গ'লে মানে সকলোবোৰৰে নাম একেলগে কোৱাটো মানে কঠিনেই আৰু
স একেবাৰে ঠিক কৈছে দিয়া মানে ধৰা বহু মানুহে অসমৰ বাহিৰলৈ ঘূৰিবলৈ যায় কিন্তু ধৰা নিজৰ ৰাজ্যখনত বহুত ধুনীয়া ঠাইত দেখাই নহয় সিহঁতৰ ়
ঠিকেই দিয়া আৰু তুমি ধৰিোৱা মই যেতিয়া মানে অসমৰ বিভিন্ন মানে ঠাইত ঘূৰি চাওঁ আৰু ত' তেতিয়া মানে লাগে যেন এনে মানে প্ৰকৃতি যি আছে প্ৰকৃতি মানে ৰাজ্যখনক বিশেষভাৱে মানে সজাইছে আৰু অসমখনক বা তোমাৰ উত্তৰ পূবখনক আৰু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
োম অপ পাহাৰ আছে তাকেতো পাহাৰ আছে নদী আছে তোমাৰ অভয়াৰণয় আছে মানে ঐতিহাসিক যিমান ঠাই আছে আৰু মানে সাংস্কৃতিক যিবিলাক ঐতিহ্য মানে বহুতে আছে ক'বলৈ গলে আৰু পিছে এটা কথা হ'লো তোমাক
কি কথা বা
মই যে ক'লো যে অসমখনত ইমান ঘোৰা ঠাই আছে বা এনেকুৱা বহুত বহুত আছে ত' তোমাৰ আটাইতকৈ ভাল লগা কিবা ঠাই আছে নেকি
সেনেকে সুধিলেতো মোৰ বাবে কোৱাটো কঠিন কিন্তু ধৰা মোৰ কাজিৰঙা বহুত প্ৰিয় আৰু ধৰা কাজিৰঙা মই চাৰি পাঁচবাৰ মান গৈছো এতিয়ালৈ যিতু পুৱাৰ কুঁৱলীৰ মাজে গড় দেখা হওঁক জীপ চাফাৰী জংঘলৰ মাজেৰে যোৱা হওঁক সেই অভিজ্ঞতাবোৰে একেব বেলেগ আৰু মোৰ কাৰণে সেইকাৰণে মোৰ প্ৰিয় ঠাই কাজিৰঙা বুলি ক'ব পাৰা আৰু তুমি
হয় নেকি মানে ময়ো এবাৰ কাজিৰঙালৈ গৈছিলোঁ বাৰু কিন্তু গড় বোৰযেতিয়া মোৰ ওচৰৰ পৰা দেখিলোঁ ন কিবা আচৰি লাগি গৈছিল আৰু মানে যেতিয়া তুমি ফটোত যেতিয়া তুমি দেখাতকৈ যেতিয়া বাস্তৱত দেখিবা ন সেই যি বাস্তৱৰ গড় ন সেই বাস্তৱৰ গড়টো কিবা বেলেগেই দিয়া মানে ক'বলৈ গ'লে আৰু শেষ নহয় আৰু মানে যিটো তুমি নি নিজ চকুৰে দেখিবা আৰু কবলৈ গলে
এ ঠিক সেইটো আৰু কেই ধক আহ ্ৰত মানে মানছ যিখন ৰাষ্ট্ৰীয় উদ্যান তাৰ কথাও ক'ব পাৰা সেইখনো এখন অসাধাৰণ ঠাই বুলি ধৰিব পাৰা তাতো ধৰা তোমাৰ প্ৰকৃতিৰ যিটো সৌন্দৰ্য আৰু বন্যপ্ৰাণীৰ বাবে বহু পৰ্যটক যায় আৰু
ঠিকেই দিয়া আৰু তুমি মাজুলী কথাও নাপাৰিবা কিন্তু মানে মই এবাৰ গৈছিলো আৰু আৰু তাতে যিটো মানে তাৰ যিটো শান্ত পৰিৱেশ আৰু যিটো মানে সংস্কৃতিৰ ওপৰত যিটো গুৰুত্ব দিয়া হয় মানে মানে এইটো অতিয়ে মানে বিশ্লেষণীয় আৰু কবলৈ গলে
হয় দিয়া মাজুলী মানে সচাকৈ বিশেষ দিয়াচোন কাৰণ ধৰা পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ বুলি শুনিয়েই আগ্ৰহ জন্মে আৰু আৰু কিন্তু তাত ধৰা তাত গৈ তাৰ সংস্কৃতি সত্ৰ আৰু মানুহৰ জীৱন ধাৰা দেখিলে আৰু বেছি ভাল লাগে
তাকেই দিয়া মানে মানে মোৰ মানে মোৰ মনতে কেতিয়াবা মোৰ মনত হয় আৰু যিটো অসমৰ যিটো পৰ্যটনৰ আটাইতকৈ যিটো ডাঙৰ শক্তি সেইটো হৈছে ইয়াৰ বিচিত্ৰ মানে অসমৰ যিটো বিচিত্ৰ হওক মানে ধৰি লওক এজন মানুহে যদি প্ৰকৃতি ভাল পায় তাৰ কাৰণে বহুত ঠাই আছে প্ৰকৃতিৰ কাৰণে বহুত ঠাই আছে যদি কিছুমানে ইতিহাস ভাল পায় তাৰ কাৰণে ইতিহাসৰ ওপৰত বহুত ঠাই আছে যোনে ধৰি লক সংস্কৃতি ভাল পায় যো যোনে সত্ৰ ভাল পায় যোনে সংগীত নৃত্য এলাক ভাল পায় তেওঁলোকৰ কাৰণে ঠাই আছে মানে সকলোৰে বাবে সকলোবোৰ ঠাই পাই যায় আৰু মান
একেবাৰে একেবাৰে ধৰা আহ উদাহৰণ বুলি ক'লে তুমি শিৱসাগৰলৈ গ'লে তোমাৰ আহোম সাম্ৰাজ্য়ৰ ইতিহাসৰ সৈতে চিনাকি হ'ব পাৰি ৰংঘৰ কাৰেংঘৰ শিৱদৌল এইবোৰ দেখি বহু কথা জানিবলৈ পোৱা যায় আৰু তুমি ধৰা যিবোৰ চাহ বাগিচা বোৰ আছে তাৰ কথাও ক'ব লাগিব দিয়াচোন কাৰণ অসমৰ বাহিৰৰ বহু মানুহে বিশেষকৈ চাহ বাগিচা চাবলৈ আহে অসমলৈ জান নাই তুমি
হয় দিয়া অসমো অসমকো আমি অসমো সকলোৱে চাহ বাগিচাৰ মানে মানে বিখ্যাত বুলি জানে ন আমো বহুত বহুত পৰিমমানে চাহ উৎপাদন কৰো ন অসমতে উৎপাদন হয় ত সেয়ে যেতিয়া আমি তোমাৰ ধৰিলোৱা এই বিশেষকৈ পুৱা আৰু গধূলি যিটো বা সূৰ্যয়াস্তৰ সময়ত যিটো অ দেখিবলৈ ধুনীয়া ন এই চাহ বাগানৰ দৃশ্য়টো সেই দৃশ্যটোকথাটো ক'বই নালাগে আৰু আৰু তুমি যতিয়া চাহ বাগানৰ মাজেৰে খোজ কঢ়িবা খোজ কঢ়িবা যিটো অনুভৱ সেই অনুভৱটো মানে ব্যখ্যা কৰিবলৈ টানেই আৰু বাকী এটা কথা সুধো নেকি আৰু
কি কথা বা
অসমৰ যিবিলাক উৎসৱো আছে স উৎসৱবোৰে পৰ্যটকক আকৰ্ষণ কৰে বুলি ভাবা নেকি মানে তুমি মানে মোৰ মনে কয় আৰু যিবিলাক উৎসৱ আছে সেইবিলাকে আৰু আকৰ্ষণ কৰে আৰু পৰ্যটক বিলাকক
নিশ্চয় নিশ্চয় কাৰণ তুমি যদি আমি বিহুৰ সময়তে কওঁ বিহুৰ সময়ত তোমাৰ বহু পৰ্যটকে অসমীয়া সংস্কৃতিৰ ওচৰৰ পৰা চাবলৈ আহে ঢোল পেঁপা গগনা হওক বা বিহু নৃত্য দেখি তেওঁলোকো বৰ উৎসাহিত হয় দিয়াচোন আৰু সেই ক্ষেত্ৰত অকল বিহুৰ কথাই নহয় দিয়চোন আন আন উৎসৱো আছে যেনে ব়োসকৰ বৈশাখুৰ কথা ক'ব পাৰা বা মিচিংসকলে আলি আই লৃগাং হওক বা বিভিন্ন ধৰণৰ কাৰ্বি জনগোষ্ঠীৰ উৎসৱ এইবোৰ মানে সকলো যিবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ আছে উৎসৱসমূহ প্ৰত্যেকটো উৎসৱে এটা এটা গুৰুত্বপূৰ্ণ মানে গুৰুত্বপূৰ্ণ স্থান আছে বুলি ক'ব পাৰে আৰু অসমীয়া সংস্কৃতি যিটোৱে মানে পৰ্যটক আকৰ্ষণ কৰাত সহায় কৰে হেল্ল'
এ আহ আৰু তুমি কলা আহ ৰংঘৰ তুমি কেতিয়াবা গৈছা নেকি শিৱসাগৰ সেই
অ সেইবোৰতো ঠিকেই দিয়াচোন সেইবোৰৰ কথাটো ক'বই লাগিব আৰু তোমাৰ ধৰা
শসাগৰলৈ
অ মানে সেইবোৰতো ঠাই ফুৰিছো স কাৰণে তোমাৰ সেই বিষয়ে ক'ব সেই বিষয়ে কি কথা বা
শুনিছা তুমি
নাই নাই আৰু এবাৰ কোৱাচোন বুজা নাই মই
শিৱসাগৰলৈ শিৱাগৰলৈ গৈছিলে নেকি সুধিছো মই তাকে
গৈছো গৈছো তাৰে মানে বহুত বিলাক ঠায় ফুৰি আহিছো মই তাৰে ধৰা শিৱদৌল যিটো আছে শিৱদৌল ৰংঘৰ কাৰেংঘৰ সেইবিলাকো শুনি চাই আৰু তাতে যিটো বিহু উৎসৱ পালন কৰা সেইবোৰো দেখিছো আৰু তোমাৰ বিশেষকে তোমাৰ খাদ্যৰ ক্ষেত্ৰত ত অসমখন কিন্তু পিছপৰা নহয় দিয়া কাৰণ বহু পৰ্যটক থলুৱা খাদ্য সোৱাদ লবলৈ আগ্ৰহ দেখায় অসমলৈ আহিবলৈ
ঠিক কৈছা ঠিক কৈছা যিটো মানে খাদ্যৰ যিটো ক্ষেত্ৰতো মানে যিটো মানে আগবঢ়া যিখন অসম মানে ধৰি লোৱা তোমাৰ যিবিলাক খাদ্য মাছ হওঁক খাৰ হওঁক তোমাৰ টেঙা হওক আৰু পিঠা লাডু হওঁক মানে এইবোৰতো অসমৰ এটা পৰিচয় অংশ আৰু ক'বলৈ গ'লে এইবিলাক এইবিলাক এটা মানে পৰ্যটক আকৰ্ষণ কৰে আৰু ক'বলৈ গলে হয়নে নহয়
হয় হয় হয়
বাকী তোমাৰ মতে অসমলৈ অহা ধৰি লোৱা এজন নতুন পৰ্যটক মানে পৰ্যটকে কোন ক ঠাই প্ৰথমে চাব লাগে বুলি তুমি ভাবা আৰু তোমাৰ মতে
মোৰ মতে ধৰা ফুৰিব হলে কাজিৰঙা, মাজুলী, শিৱসাগৰ তাৰপিছত মানাজ, তাৰপিছত কামাখ্যা মন্দিৰ এইবোৰ ঠাই ফুৰিব পাৰে আৰু এই কেইখন ঠাই চালে অসমৰ প্ৰকৃতি ইতিাস আৰু সংস্কৃতিৰ এটা ভাল ধৰণা পাব আৰু সকলোৱে।
তাকে সঁচাকৈ ভাবিলে মানে যিটো অসমৰ পৰ্যটন ব্যৱস্থা ন সেইটো ইয়াতকৈ যিটো বৰ্তমান আহ বৰ্তমান যিটো চলি আছে ইয়াতকৈ আৰু বেছি ভাল হ'ব লাগিছিল আৰু কিন্তু আহ মানে আমাৰ যি কিছুমান মানে আহ মানে ধৰি লওক কিছুমান অভাৱত চাগে সেইটো ইমান আগবাঢ়ি থকা নাই আৰু মানে পৃথিৱীৰ মাজত ইমান অ চিনাক্ত হৈছে কিন্তু ইমান চিনাক্ত হোৱা নাই আৰু মানে কবলৈ গ'লে যিমান লাগিছিল আৰু হবলৈ
হয় দিয়াচোন কিন্তু ধৰা এতিয়া আগতকৈ বহু বেছি মানুহ অসমলৈ আহিবলৈ আৰম্ভ কৰিছে আৰু লাহে লাহে সামাজিক মাধ্য়মতে হওক বা বিভিন্ন ধৰা চৰ্ছে হওক অসমৰ ধুনীয়া ফটোবোৰ ভিডিঅ'বোৰ বহু মানুহৰ বাবে আগ্ৰহৰ এটা স্থিৰ স্থান হৈ পৰিছে আৰু
ঠিকেই কৈছে দিয়া মানে আৰু মই ভাবো যে যিমান মানুহে অসমক জানিব নোৱাৰ সিমানে অসম যিবিলাক সংস্কৃতি হওক সৌন্দৰ্য হওক ঐতিহ্য হওক মানে যিবিলাক মানে ধৰি লক অভয়াৰণয় হওক সেইবিলাক সিমানে প্ৰখ্যাতহ'ব ন পৃথিৱীৰ আগত আগৰ মানুহে সজাগত হ'ব তেওঁওলোকে আৰু আহিব আহিব খুজিব এইবিলাক যিমানে আমি ভালদৰে এইবিলাক সংৰক্ষণ কৰি থব পাৰো ত' সেয়ে ভাবো আৰু মই
একেবাৰে ঠিক কথা কৈছা আৰু ধৰা এই ক্ষেত্ৰত আমাৰো অলপমান দায়িত্ব আছে দিয়াচোন কাৰণ যিবোৰ ঠাইৰ পৰ্যটকে আহে সেইবোৰ ঠাই পৰিষ্কাৰ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ হওক বা বিভিন্ন ক্ষেত্ৰত যদি ভৱিষ্যত প্ৰজন্মক একে সৌন্দৰ্য উপভোগ কৰিব লাগে তেন্তে সেই ঠাইডোখৰ আমি সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে আৰু সেইটো ক্ষেত্ৰত
ঠিকে কৈছা দিয়া মানে অসমখৰ কেৱল এখন ৰাজ্য নহয় ন এই যিটো প্ৰকৃতি হওক ইয়াৰ যিটো সংস্কৃতি যিটো ইতিহাস মান এইটো সুন্দৰ এটা সংমিশ্ৰণ সকলোৰে খাদ্য হওঁক তোমাৰ সাজপাৰ হওঁক তোমাৰ ৰীতি নীতি হওক তোমাৰ ধৰি লোৱা আন আন জনগোষ্ঠীৰৰে মাজত মিলা অ মিলা প্ৰীতি হওক মানে মই এটা কবলৈ গলে এটা বৈচিত্ৰয় ময় অসম আৰু ক'বলৈ গলে
ঠিকে কৈছো যে আৰু ধৰা কেনেকুৱা হৈছে আৰু এবাৰ অসম ভ্ৰমণ কৰা মানুহে সাধাৰণতে তোমাৰ আকৌ এবাৰ আহিবলৈ মন কৰে কাৰণ ধৰা ইয়াত চাবলৈ চাবলৈ অনুভৱ কৰিবলৈ নতুন নহলে নতুন কিবা এটা বস্তু দেখিবলৈ পোৱা যায় আৰু বহু ক্ষেত্ৰত ধৰা সেইটো আকৰ্ষণ হৈ প আৰু যিবিলাক পৰ্যটক থাকে তেওঁলোকৰ ক্ষেত্ৰত এই বিষয়ে তুমি তটো জানাই চাগে আৰু ধৰা বিশেষ বাৰু একো নকও আৰু এই ক্ষেত্ৰত কাৰণ অসমৰ সংস্কৃতিৰ কথা কবলৈ গলে বা ইয়াৰ পৰ্যটকৰ আকৰ্ষণ কৰা মূল কথা কথা বোৰ ক'বলৈ গলে শেষ নহয় ত আজিলে নহলে ৰাখিছো এইখিনিতে
দিয়া হ'ব দিয়া মানে কথা পাতি ভাল হ'ল তোমাৰোক এইবিলাক বিষয়ে আমি আগলৈ পাতি থাকিম এতিয়া